অ', অ' শুনিছ? কি কৰি আছিলি?
এই এনেই আছিলো দে, তই?
মই এয়া, শুই আছিলো উঠিছোঁ‌হে অলপ আগত।
অ'।
উঠি পেলাই মোক কিবা মিঠাই খাব মন গৈছে, গম পাৱ?
কিয় হে?
নাজানো কিয় বা, ৰাতিপুৱাৰ পৰা মোৰ মিঠা খাব মন গৈ আছে।
উম, এ যায় দে কেতিয়াবা।
অ', এনে কিবা এটা মানে স্পেচিয়েল বস্তু সদায় মানে খাব মন যায়। কেতিয়াবা মানে জ্বলা মন গলে জ্বলাই মন গৈ থাকে
অ', মোৰ এই কেইদিন আকৌ গাখীৰ, ভাত ভাত নহয়, গাখীৰ, চিৰা, কল, এইটো ৰেচিপি খাবলৈ বৰ মন গৈ আছে। খাইছো যদিও আকৌ খাবলে মন গৈছে। আজি কল শেষ হ'ল, আকৌ আনিবলৈ কৈছো যেনিবা।
হয় দে। জেলেপী এখন খাই লৈছো এতিয়া।
ক'ত পালি হে আৱতৰৰ জেলেপি?
এ কালি হেৰি বজাৰ নাছিলে তেলাহী
অ'।
এ তাপা আনিছিল নেকি দেউতাহঁতে, ফ্ৰিজতে পালো আৰু খাই দিলো।
অ', হওক দে। মই জেলেপি খোৱাই নাই ভালেমান দিন হ'ল, খাবলে মন যায় যদিও
উম।
খাবলৈ পোৱাই নাই।
উম।
আনিব লাগিব ৰ আনিব দিব লাগিব আমাৰ এখেতকে কব লাগিব আনিবলৈ।
অ আনিব দিবি আকৌ মোক বৰফি খাবও মন গৈ আছে কাজু বৰফিটো।
সেইটো খাই বেছি ভাল লাগে
উম।
অ কাজু বৰফিতো ভাল লাগে পিছে মই ভাল পাওঁ।
উম
হলেও গ্ৰীণ ভাজা জেলেপিটো বেছি ভাল লাগে নৰ্মেলটোতকে।
অঁ।
উম
এই কিব হেৰী কিবা দি বনাই যে সেইটো মই ভাল নাপাওঁ সেই বৰফিটো
কাজু বৰফি এই কাজু বৰফি মই ঘৰতে বনাব জানো।
সেই বেচন দি পেলাই বৰফিটো বনাই যে সেইটো ভাল নাপাওঁ মই।
উম বেচন দি বনোৱা বৰফিটো মইয়ো ভাল নাপাওঁ কাজু বৰফিটো ঘৰত বনাবলৈ তেনেই সহজ গম পাও নে নাপাও তই?
অ পাও মই দেখিছো মানে ৰেচিপি বিলাক।
উম মই এবাৰ বনাইছিলো কাজুটো অলপ মানে বইল কৰাৰ নিচিনা কৰিও লৈছিলো গাখীৰত গাখীৰৰ লগত
উম
গাখীৰৰ লগত ধুনীয়াকে পিচি লৈছো আৰু পিচি লৈয়ে গাখীৰ অলপ নাম মাত্ৰ অলপ দিব লাগে।
পিচি লোৱাৰ পিছত আৰু এনেকে অলপ ঠাণ্ডা হ'ব দিব লাগে ব স্তু মানে এই আটা যে ৰুটি বনোৱা সময়ত আটাটো যেনেকুৱা হয় সেইটোৰ নি চিনা এটা দৌ বনাই ল'ব লাগে তাৰপিছত থৈ দিয়াৰ পিছত আৰু প্লাষ্টিকৰ এনেকে কিবা এখনৰ ওপৰতে হওক বা দিচ এখন প্লেন সেইখন ওপৰতে সমানকে দি দিবি আৰু হৈ যায় আৰু ধুনীয়াকে তাৰপিছত অ সমানকে এনেকে থৈ কেনে ফ্ৰিজত থৈ দিবি তাৰপিছত কাটি কাটি দিবি আৰু মাজে মাজে হৈ গ'ল আৰু চেনি চেনি দিব লাগে পৰিমানত ইলাচি অকমানো দিবি খাই ভাল লাগে। পিছুতে তেনেকেই। ভাল লাগে খাই ৰসগোল্লা ঘৰত বনাইও খাও ভাল লাগে অঁ। কিন্তু কাজুৰ দামহে যি
হয় দে ভাল কাজুত ইমান দাম।
উম তাকে মানে পঞ্চাশ গ্ৰামত পঞ্চাশ টকা এশ গ্ৰামত এশ টকা বেয়াই লগা হৈছে কিনিবলৈ দাম যিহে বঢ়া হৈছে দাম।
বহুত বেছি দাম বাঢ়িছে মানে। হেৰি আমাৰ জানো ভাৰতত কাজু চাজু নাথাকে জানো বাহিৰৰ পৰা আনে জানো?
জানো এতিয়া সেইটো কথাই গম নাপাও দেই। কাজু বস্তুটো আমাৰ ইয়াত কাজু বস্তুটো আমাৰ ইয়াত এতিয়া বনাই নে নবনাই বা
কাশ্মীৰ চাশ্মীৰৰ ফালে পায় নেকি কাজুটো
জানো এতিয়া গমো নাপাও নহয়
কিবা এটা ফল হে এইটো তাৰ ভিতৰতহে কাজুটো থাকে।
অঁ।
তাছত সেইটো শুকুৱাই মেলি পেলাই কাজু বনে এই ফলটোৰ নামটো কিন্তু মনত নাই ইমান
অ কফিটোৰ কথা শুনিলেও হাহাই ধৰে দেই কি জীৱ এটা আছে জীৱটোক খুৱাই প্ৰথম সেই বীজখিনি সেই বীজখিনিক খোৱাৰ পিছত সি যেতিয়া মানে পায়খানা কৰিব মলমূত্ৰ দি ওলোৱা সেইখিনিহে কফি বনাই বোলে হো
উম মই দেখিছো আৰু সেইখিনিয়ে চবতে বেছি দামী কফি বোলে
কোটি কোটি টকাত বেচা যায়
উম
পিছে তোৰ ৰিচাৰ্জ কৰিলি নে নাই, আজি।
অ, কৰিলো ৰাতিপুৱাই কৰিছো
অ', অ', অ ৰাতিপা শুই আছো, জাননে উম। মই ৰাতিপুৱা শুই আছো, মা আহিছে দেউতাক ক'বাত যাব ওলাইছিলে কাপোৰ এটা ইস্তিৰি কৰি দিব লাগে বুলি কৈ হে ৰাতিপুৱাই। কৈ উঠাইছে, মই সেই তাৰছত চাৰ্টো দিব যাওঁতে যেনিবা ক'লো যে ৰিচাৰ্জটো নাই। ভৰাই দিয়াচোন বুলি। বেয়াও লাগে ন, গোটেই একেবাৰে মাহে, মাহে ভৰাই দিবলে এমাহো, নহয়চোন উম। বৰ বেয়া লাগে, এমাহৰ যদি কৰি দিয়ে।
আমি দুখীয়া হৈ হৈ, গৈ, আছো কথাটো সেইটো
উম, এমাহৰো আছে, এমাহত মানে পুৰা এমাহ বোলে এক তাৰিখৰ পৰা এক তাৰিখলেকে শেষ হোৱা তেনেকুৱাও আছে কিন্তু দামটো যে বেছি।
উম।
সেইটোয়ে অকমান ৰিচাৰ্জবোৰৰ যদি দামেই কমিলে হয় ভাল লাগিল।
বা, ইমান দাম মানে দছ দিনত এশ, এশ টকাকে লয়, চাৰ্জ এশতকৈ বেছি লয়। কাৰণ যদি আঠাইশ দিনত থ্ৰী তিনিশ, চৌৰা তিনিশ, ঊনপঞ্চাশ
ঊনপঞ্চাশ, অ'
তেতিয়াহে মানে আনলিমিটেডটো পাই, হয়, ফাইভ জি ত মানে। দছ দিনত, এশ টকাতকেও বেছি লয়। উম, বেছি লয় তাতকেও উম।
বা এদিনত দছ টকা, দছ টকাকে, ত্ৰিশ দিনত, তিনিশ টকা
এদিনত বাৰ টকা মানকে হ'ব। কাৰণ আকৌ পঞ্চাশ টকাটো আছেই নহয়।
হেতো আঠাইশ টকা, আঠাইশ দিনীয়া আকৌ, পঞ্চাশ টকা, আঠাইশ দিনীয়া আকৌ।
উম।
বাৰ তেৰ, তেনেকুৱাকেই পৰে চাগে তাত থাক হেছোন এই মানুহ বিলাকে যে আগৰ দিনত যে এই কুপন যে কাটি কাটি যে, হেই কয়ে যে ৰিচাৰ্জ যে ভৰাই সেইটোতে চোন দহ টকা ভৰালে চোন বহুত দিন বহুত সময় কথা পাতিব পাৰি।
অ, তেতিয়াতো নেটৰ ইমান কথাও নাছিলে ন, ইণ্টাৰনেট কাকো নালাগেই।
উম
যিমান মানে সুবিধা বিলাক বঢ়াইছে, নহয়। প্ৰকৃতিৰ লগত কিবা মানে অনিষ্ট কৰাৰ নিচিনা লাগি যাব।
অ, এই পাহাৰ, চাহাৰ বোৰো কাটি, কুটি গোটেই একেবাৰে শান্তা লাজ কৰিছে উম। তাত থাকি মানুহৰ যে যে পথাৰত যে, তেনেকুৱা ভাল দেচোন, পথাৰত লগাই দিয়ে ডাঙৰ, ডাঙৰ। মইতো সেইয়াই মানে যিহেতু নলগালেও নহয়, যিহেতু হয়।
উম।
সেইটো কাৰণে মই সেইটোকে মানে ঠিক বুলি ভাবো। আৰু পাহাৰ কাটি কৰিব নালাগে আৰু দেচোন।
অ, নালাগে, তাত কাটনো লাগে, পাহাৰত।
উম।
মানে মেঘালয় চিলঙৰ কথা বেলেগ আৰু ন, তাতটো ৰাস্তা- চস্তা আছে। তাত কাটিবলগীয়া নহয়, অলৰেডি ক
অ', অ', তাতোতো মানে কি তাত টো সেউজীয়া পৰিৱেশৰ ওপৰতে সেনেকে ৰুইছে ন।
উম।
সেইবুলি যে পাহাৰ কাটি বিল্ডিং বনাই, পাহাৰ- কাষৰ গছ- গছনি কাটি কিবা বনাম সেইটোতো কথা নহয়, পাহাৰীয়া মানুহ বিলাকেতো অ'। হে, পাহাৰীয়া মানুহ বিলাকে সেয়াতে খাপ, খেতি কৰিম মেলি নাথাকে জানো।
অ, হয় দে।
হুম
নাপায় ইমান অনিষ্ট কৰিবলৈ কাৰণে। অ, ইয়া হেৰি ভিডিঅ এটা দেখিছিলো সেইদিনাখন মোবাইলত। এই গছ-গছনি ধৰা বিলাক কাটি আছে যে পাহাৰ বিলাকত। এজনী মানে মাক হা চাগে তাই। এয়া তাই আহি পেলাই নিজে মানে মানুহৰ লগত লাগিছে, জেচিপি খনৰ লগত লাগি
ইয়ে কৃষ্ণ, সৰু সৰু ল'ৰা-ছোৱালী আছে চাগে পোৱা হেৰি। পোৱালি হাতী আছে চাগে। বচাবলৈ কাৰণে কি জানি বুলিবা ভুলত। অ, ভুলটো যদি লাগি যায় তাতে জেচিপি খনে, তাহাঁতে জানো বুজি জেচিপি কি। উম।
আৰু পুলিচকেইটাই মানে তাইক খেদিবলৈ কাৰণে আহিছে। মোৰ ইমান দুখ লাগিছে, প্ৰকৃতি বস্তু বচাবলে কাৰণে মানে যদি হাতীয়ো ওলাই আহিব লগা হৈছে, মানুহবিলাক মৰি গ'ল।
উম, প্ৰকৃতি বচাবই লাগিব। অকল যে এক জুনৰ দিনাখনেই যে গছ-গছনি ৰুব, সেইটো কথা নহয়। পাঁচ জুন হয় দে, মোৰে ভুল হৈ গৈছে। এই মই কথা এটা ভাবি আছিলোঁ, সেইটো কাৰণে এক জুন কয় পালোঁ।
হে তথাপিও, এদিনে ভাবে ন সিহঁতে, এদিনে ভাবে, খালি প্ৰকৃতিৰ কথা।
ক্ৰিকেটৰ কিন্তু এটা কথা ভাল পাওঁ দেই, এই যে ডট বল নে গ্ৰীন বল। কিবা এটা যে পৰে যে, হোৱাইট বলটো যে। তেতিয়া যে উনৈছ জোপ পা গছ ৰোৱে, গম পাওঁ নে নাপাওঁ?
নাপাওঁ।
উম, ক্ৰিকেটত সেইটো কৰে। যেতিয়া মানে হোৱাইট বল নে ডট বল কিবা এটা বুলি কয় হা। কিবা এটা মানে মিছ হৈ যায় যে, তেতিয়া যোনটোত টিমৰপৰা মানে মিছ হয়, সেই টিম টোৰ হৈ পেলাই সেই জেগা, কোনোবা কোনোবা জেগাত উনৈশ জোপা, এটা যদি মানে মই এতিয়া বাৰু গম নাপাওঁ কাৰণে তোক হোৱাইট বল বুলিয়ে কৈছোঁ বাৰু। যদি বোলে হোৱাইট বল এটা হৈ যায়, তেনেহ'লে সেই এটাৰ বদলে উনৈছ জোপা ৰুব। ৰুব। কোনোবা কোনোবা ঠাই, নিৰ্দিষ্ট ঠাইত আৰু। আমাৰ বোলে অস অসমত যদি মানে গুৱাহাটীত যদি খেল হয় আমাৰ অসমৰ ভিতৰত ৰুব তেনেকুৱা ধৰণৰ চাগে। ইমান ভালকেও গম নাপাওঁ বাৰু মই। শুনিছোঁ আৰু। তাকে তেনেহ'লে ভাবচোন পাঁচ টাও যদি বল হয়, তেনেকুৱা আঁতৰি যোৱা হয় নহয়। তে উনৈছ জোপা, উনৈছজোপাকে পাঁচ গুণ কিমান গছ ৰোৱা যাব। সেইটো কথা কিন্তু মই বৰ ভাল পাওঁ দেই। ক্ৰিকেটৰ মই সেইটো কাৰণেই ভাল পাওঁ। উম
সেয়েহে, গছ-গছনি থাকিলেতো জীৱ-জন্তুও থাকিব দেচোন, চৰাই-চিৰিকটি ক'তনো থাকিব নহ'লে।
এই প্ৰত্যেকজন ঘৰৰ মানুহে যদি সিহঁতৰ ঘৰত যিমানজন সদস্য আছে। সেই বছৰত যদি সিমান খিনিয়ে ৰুলে হয়, সিহঁতৰ মানে নিজৰ আহ নিজৰ মানে জ্ঞানেৰে আৰু তেতিয়াও অকনমান চাগে, উম অকনমান চাগে কিবা এটা ভাল হ'ল হয়।
অ, গছ-গছনি থাকিলে আমাৰো ভাল, চৰাই-চিৰিক টিও থাকিব আৰু। আগতে ঘৰচিৰিকি
কাৰণ এইবিলাক, অ চবৰে লগত চববিলাক জড়ি ত হৈ থাকে ন।
উম, সেইটোৱেতো, ঘৰচিৰিকা আগতে, অ কিমান থাকে ঘৰচিৰিকা, এতিয়া নাই। অলপ দেখা পোৱা যায় আৰু কাঠিত দেখা পোৱা যায়।
কালি কালি যে মই গৈছিলো বাৰ্থ দে খাবলৈ কাৰণে তাৰ পাছত ঘৰলৈ উভতি অহা টাইমত অ হেৰি দেখি ছিলো মই গছ এডালতে বোলো কিবা এটা লাগি আছে বোলো আম লাগি আছে নেকি হালধিয়া নিছিনা তাৰপিছত অকণ আগলৈ গৈ পেলাই চাইছো সেইটো হেৰি হে চৰাইহে আছিল ইমান ধুনীয়া লাগিছে চৰাইটো কিমান দিনৰ মোৰত দেখিছো গম পাও মই সেয়া চৰাই মই
উম মৌপিয়া চাগে
কা চৰাই নিচ চাগে
অ হ'ব পাৰে দে
মাছু ৰুকা চৰাই নহয় এই ঘৰ চিৰিকা নিচিনাই হালধিয়াৰ মই ডাঙৰ প্ৰজাতিৰ নিচিনা অলপমান
এই মৌপিয়া হ'ব দে মৌপিয়া চৰাইটো হালধীয়া ৰঙহে নেকি অ মানে ময়ো আজি এটা দেখিছিলো হালধীয়া ৰঙৰ মানে শালিকা চৰাই কে সৰু ঘৰ চিৰিকা চৰাইতকে অলপ ডাঙৰ আৰু এ দেখি পেলাই তেতিয়া ভাবিছো এইটো মৌ মায়ে মানে দেখাই দিলে এইটো মৌপিয়া চৰাই বুলি বৰ ভাল লাগে দেই দেখাত অকমান হেই মাছ লংকা চৰাটোৰ নিচিনা দেখি অকমান
সেয়া চাওচোন কিমান দিনৰ মোৰত দেখিছো যি এটাই এইখিনি ওচৰত পাজৰ চাগে আমাৰ গোটেই এলেকাতো এটা বা দুটা আছে
অ আকৌ যে এইটো চৰাই যে পৰিভ্ৰমী চৰাইটো যে পৰিভ্ৰম কৰিবলৈ অকল ঠাণ্ডা দিনতহে আহে কিন্তু সেইটো
অ
এটা চৰাই আছে গোটেই মানে বুকুখন বগা বুকুতে এটা মানে এনেকে তিনিচুকীয়া নিচিনা কোলাকে এটা দাগ আছে তাৰ পিছত গোটেই ওপৰৰ গাটো মানে পিঠিখন মানে কলা ৰঙৰ বৰ ভাল লাগে সেইটো।
উম।
ঐ মোক মায়ে মাতি আছে নেকি, হ'ব দে নহ'লে হা।
অ' দে দে যা নহলে যা।
উম হ'ব দে।